হেল্ল' অ কি কৰি আছা।
এনে আছো কি কৰি আছা তুমি।
অ মইয়ো আছো এনে হয়। খবৰ খাটি ভালনে। অ মোৰো ভাল আছো আহ আজি অলপমান হয় হয় হয় হেল্ল'। হয় হয় খালো।
উ উম খালোলো।
অ আচ্ছা আচ্ছা। আজি অলপমান কলেজৰ। উম বিষয়ে কথা পাতো।
অ দিয়া ভাল দৰ। যখন পাতিব লগা ট বিক কোৱা।
তোমাৰ আৰু কলেজ লাইফটো কেনেকে গ'ল।
এ মোৰ কলেজ লাইফ নকবা আৰু বহুত ভালে গ'ল ক'ব লাগা। তোমাৰ কেনেুৱা চ অ তোমাৰ কেনেকুৱা চ কেনেকুৱা অ মানে তুমি কোৱ। হোৱা নাই নেকি
অ নাই নাই মই আডাৰ। গ্ৰেজুট হয়।
আডাৰ গ্ৰেজুৱেট মানে ত পঢ়ি আছা মানে।
হয় পঢ়ি আছো। চেমিষ্টাৰত আছো। তোমাৰ গ্ৰেজট কমপ্লিট হল নেকি অ মানে। তোমাৰ পুৰা ডিগ্ৰি এক্সপেৰিয়েনচ আছে।
অ। ক'ব পাৰা আছে বুলি।
অ অ কেনেক গ'ল মানে তোমাৰ ডিগ্ৰীটো।
অ মোৰ ডিগ্ৰীতটো ভালেই হল তেনেকুৱা একো প্ৰব্লেম হোৱা নাই বাৰু। ভালে ভালে গল, উম বন্ধুবিলাক গছ আল চব গল ঘৰে ঘৰে গল। নিজা ঘৰে ঘৰে গ'ল, নিজৰ পৰা আহিছিলে তাত ঠিক হল।
অ, তোমাৰ মানে অ কেনে কেনেকা লাগিছ চে মানে, এতিয়া যেনেকা তোমাৰ গগ্ৰেজুৱেট কপ্লিট হল নহয় নে? তো মানে এতিয়া আ যে এতিয়া এনেকা ফিল হোৱা নাই কি আৰু অলপমান টাইম পালে, অ। কলেজত তই গলোহেঁতেন লগ বিলাক লগ পালোহেঁতেন, এনেকা মানে
এনেকুৱাতো লাগে। কিন্তু কি কম লগপ দিনা কমে আৰু তুমি?
অ মই মানে এতিয়া বৰ্তমানতো মোৰ ছোৱালী আছে ন ত এতিয়া মই ভাবো আৰু, অ কি জল্ডি জল্ডি খতম হলেই ভাল, অ এটা কিবা এটা লাইন কৰিব পাৰি হয় ন।
সেইটো হয় তুমি ঠিকেই কলা। জ জলদি শেষ হলে তোমাৰ লাইফত কিবা আগ- ভুজিব বিচাৰে। উম, তুমি গ্ৰেজুৱেচনৰ পিছত কি কৰিম বুলি ভাবিছে?
উম, এতিয়া হেৰি বি কম কৰি পেলাই মই এম বি এ কৰিম বুলি ভাবি আছো।
হয় নেকি এম বি এ কৰিবা অ। এম বি এ পৰা কৰিম বুলি ভাবিছা?
অ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কৰিম বুলি ভাবি আছো আৰু।
উম তাতে তোমাৰ পাৰ্চেনটেজ পি জিপি চাব।
হয় হয়, এইটো পাৰ্চেণ্টেজ আৰু চি জি পি ভাল কৰিম বুলি ভাবি আছো ভালে আছে বৰ্তমান এতিয়ালৈকেতো। অ মই মানে, উম গম পাইছিলো অ কি কয় মানে চিনিয়ৰৰ মুখৰ পৰা কি মানে চি জি পি যে বাঢ়ে এনেকা কমিও যাব পাৰে মানে যিমান চেমিষ্টাৰ অ যি থাকিম মানে অ বেয়া নম্বৰ আলে মানে চিজি টোপিম মানে চিজি বি কমি যায় অ এনেকা হয় নেকি
অঁ তোমাৰ নাম্বাৰটো অলপ কম আহিলে চি জি বিটো কমি যায়
অ টাইতে মই মানে ভাবি আছো আৰু ভালকে পৰীক্ষা বিলাক আহ দিও
উ তুমি ভালকে ক কোৱালিফাইড হবা তোমাৰ একজাম একজামৰ একজামৰ হিচাপত তুমাৰ চি জি বি আহিবা তোমাৰ মেচ তেতিয়া তোমাৰ চি জি বি টো ভাল হ'ব চি জি প ভাল হব কাৰণে তুমি এ ছাবজেক্টত ছিক্সটি ফাইভৰ পৰা পাব লাগিব আৰু তুমি অ এই এইটো নহয় কি তুমি পঢ়াত খালি ধ্যান নহয় তুমি বেলেগ নলেজো লৈ থাকিবা জিনকি আনকি টো তুমি বেলেগ কিবা ডিফেস বা বেলেগ তোমাৰ বহুত লাইন আছে তুমি তাতে
আহ আ্ আ্ছা হয় মানে এতিয়ালৈকো মই এনে এ বেলেগ লাইনতো কৰা নাই বৰ্তমান মই পঢ়িয়ে আছো সেইটোৱেই ভাবিছো আৰু মানে উম এইটো ডিগ্ৰী খতম হোৱাৰ পাছত যেতিয়া এম বি এ কৰিম তাৰ পাছত এটা লাইন কৰো আৰু লাইন কৰি পেলাই তাৰপ তাৰপাছত এইটোৱে এইটোয়েই কৰিম বুলি ভাবি আছো হ য় অ টো খতম হৈ গ'ল হৈ যাওক এতিয়া আমাৰ ইয়োৰৰ পৰা মানে এইথ চেমিষ্টাৰ কৰি দিছে আৰু এইটোে তেনছন হয় আ
অ এই চেমিষ্টাৰ ন সেইটোতো কম্পালচেৰি নহয় ছাগে যিজনে তোমাৰ অ মাষ্টাৰটো কৰিম বুলি ভাবিছে তাত এই চেমিষ্টাৰ যিবি ভাল বিলাকে যাৰ এটাতো বেগ লগা নাই নহয়! সেইবোৰে এ অ' তোমাৰ এইটো ছিক্স ছেমিষ্টাৰলৈকে কৰিব পাৰিবা, এইট ছেমিষ্টাৰলৈকে কৰিব পাৰিবা।
অ' হয় নেকি? অ' তেনেহ'লে ভালে। অপচনেল থাকিলে ভাল আৰু আমাৰ। আৰু এনে, যাই মানে এইট ছেমিষ্টাৰলৈকে , হয় হয়।
পি আৰু সেইবোৰ মেন্দেটৰি হয়, সেইবোৰ ভালকে চাব। সেইটো ভ-ভাল আনিলে তোমালোক এইটোত, ছিক্স-এইট ছেমিষ্টাৰটো কৰিব পাৰিবা।
উম, মানে-মানে যে-যেনেককা আমাৰ বেয়া হ'ল হয়নে! যে বেক লাগি গ'ল, অ' মানে অ' ফৰথ চেমিষ্টাৰত বেক লাগি গ'ল। ফিফট চেমিষ্টাৰত বেক লাগি গ'ল, হয়নে?
মানে কি ক'ব খুজিছা এতিয়া?
মানে এইট চেমি, চৰী, ছিক্স-ফৰ্থ চেমিষ্টাৰত বেক লাগিল হয় নে? আ তাৰপাছত ফিফট চেমিষ্টাৰতো বেক লাগিল তে মানে, তেওঁলোক কে মানে, আ হেৰি এই-এই চেমিষ্টাৰ লৈকে দিব নোৱাৰিব নেকি?
উম। এইট চেমিষ্টাৰলৈকে অ' কৰিব পাৰিব।
অ' অ' অ'।
আকৌ তুমি চিক্স চেমিষ্টাৰৰ পৰা আ, তোমাৰ ছেকেণ্ড চেমিষ্টাৰৰ একজাম দিব নোৱাৰিবা নহয়?
আ, আচ্ছা আচ্ছা।
ৰখিব লাগিব তোমাৰ?
অ'।
তেনেকুৱা হয়।
আচ্ছা আচ্ছা। এতিয়ালৈকেতো ভালেই গৈ আছে। তথাপি আৰু সুধি ল'লো। মোৰ মোৰ বেংকিং মানে - পইচা আছে মানে বেংকত অ ত মোৰ মেজৰটো মানে ফাইনেচ লৈছোঁ। অ বেংকি- কিং কৰিব ইচ্ছা আছে এতিয়া।
হয় নেকি? ফাইনেন্স ল'লে তোমাৰ বেংকিং কৰিব পাৰে।
পাৰে নি?
হয় নেকি? অ ভালেই দেখোন। ভৱিষ্যত তুমি বেংকত জব কৰিম বুলি ভাবা। ভাবিছা আজিৰ চিকি- পাঁচ বছৰ পিছত তুমি ক'ত চাব নিজকে নিজক ক'ত চাব বিচাৰা।
উম পাঁচ বছৰটো ক'ব নোৱাৰো। আৰু আ তাৰ ওপৰি কমো লাগিব পাৰে ইয়া বেছিও লাগিব পাৰে
অ নহয় তুমি তুমি কি ভাবা পাঁচ বছৰ পিছত মই। এটা জব নিজৰ এটা জব কৰিমে আৰু মই ফাইনেন্সিয়েলি ইণ্ডিপেণ্ডেণ্ট। হমে নহ'লে বা মই পাঁচ বছৰ পিছত- অ মই এটা জব লাগিবই। ইয়াৰ বেংকৰ ক্ষেত্ৰত হওঁক ইয়া ডিফেন্স লাইনৰ হওঁক ইয়া প্ৰাইভেট জব হওঁক। এটাটো জব লাগিবই এনেকুৱা। কিবা তোমাৰ এম আছে।
হয় মোৰ আছে মোৰ। মানে মোৰ যেনেকা মোৰ এডুকেশচন টো মোৰ খতম হ'ল। মানে। এতিয়া মই পঢ়াৰ পঢ়াই পঢ়ি পঢ়িও মই মানে কিবা কৰিব বিচাৰি আছোঁ। মই এতিয়া মানে মোৰ পৰীক্ষা। চলাৰ কাৰণে মই হেৰি কৰিব পাৰা নাই। লাইনতটো ধৰিব পাৰা নাই। অ মই যি। এতিয়ালৈকে মোৰ এডুকেশচনটো শেষ হ'ব। তেতিয়া লৈ। তেনেকে মানে তেতিয়াাৰ মোক এনেকা হ'ল কি মই ইণ্ডিপেণ্ডেট হৈ যাওঁ। আৰু মোৰ এডুকেশচনো খতম হৈ। থাকো আৰু মই ইণ্ডিপেণ্ডেন্টটো হয় এনেক- এটা আশা আছে আৰু মোৰ।
হয় নেকি তেনেকুৱা? পোৱা হ'লেটো ভালে। হয় জীৱনত সেনেকুৱা হোৱা বহুত ভাল কথা। বহুত ল'ৰা ছোৱালীক দি। যিজোন ঝতে যিহেতু কি প পঢ়োতে পঢ়োতে নিজৰ চাকৰিটো লৈ লয়। সেইটো হোৱা। বহুত ভাল কথা। জীৱনত যদি পঢ়ো যদি পুৰুষে চাকৰি নাপালে জীৱনটো ইমান ভাল নহয়।
হয়।
কি ভাবা?
অ অ কি ক'লে আপুনি?
তুমি কি ভাবা যি টি যিহেতু জীৱনত পঢ়োতে পঢ়োতে চাকৰি নাপাল এনে থাকিব লগা হল ঘৰত, তেনেহলে সেইটোত কি কব বিচাৰা। তাৰ বিষয়
তাৰ বিষয়ে মই কি কওঁ আৰু আগৰ যদি তাৰ ফেমিলী বিলাক চপৰ্টিভ আছে হয় নে। অ কিছুমান অ কিছুমানৰ চাইমেনি মানে প্ৰেছাৰাইছ কৰে। অম অ যিহেত মানে মই ফেমিলি গি- তাক সেইটয়ে আশা কৰি কি নিজৰ মানে আহ হেৰি চিল্ড্ৰেন বিলাকক বুজক অলপমান আহ কি চবৰ কাৰণে একে কথা নহয় কিছুমানে পাই যায় হতকে কাম বিলাক। কিছুমানে নাপায় কিছুমানে ভাল কামৰ কাৰণে ৱেট কৰে, প্ৰিপেচন কৰে, এইটোৱে কও আৰু ভালকে প্ৰিপেচন কৰিলে পাব আৰু ন- কোৱা একো নাই। সংসাৰত হয় কি নহয়?
ঠিকেই ঠিকেই কলা। যিহেতু ভালকে তোমাৰ পঢ়া শুনা কৰিলে জীৱনত লৈ লক্ষ্যটো অ অলপ উম সুবিধা হয় পোৱাৰ কাৰণে। আৰু তুমি ভালকে তুমি পঢ়া শুনা নক- কৰিলা জীৱনৰ লক্ষ্যটো বহুত তোমাৰ অ কঠোৰ হৈ যাব। সেকাৰণে আমাৰ জীৱনৰ যি যেতিয়ালৈকে সময় আছে তেতিয়ালৈকে আমি কষ্ট কৰিব লাগিব। আনকি আনকি ফিউচাৰত তোমাক এইটো- দুখটো পাবৰ কাৰণে- কষ্ট নহওক। তুমি কি ভাবা?
মই আৰু কি ভাবো মই এইটোয়ে ভাবো আমি জীৱন পাৰো আমি ভৱিষ্যৰ বিষয়ে ভাবিব লাগে। যেতিয়া আমাৰ ভৱিষ্যতটো উজ্জ্বল হয়।
অ তুমি ঠিক কলা আমাৰ ভৱিষ্যৰ কাৰণে আমি জীৱনতটো কষ্ট। নষ্ট মষ্টকে জীয়াই থাকিব লাগিব আৰু জীৱনত। আমি ভৱিষ্যতো। লোক বুলি আমি চেষ্টা কৰিব লাগিব। চেষ্টাতটো আমাৰ। চবচে ডাঙৰ। কষ্টতটো হয় চেষ্টা চেষ্টা নকৰিলে আমি একো কৰিব নোৱাৰিম এইটো নহয়।
হয় হয় এতিয়া আমাৰ পেৰেন্স যিমান পাৰে আমাক অ। অ হেৰি এডুকেশচন কৰাই দিছে। আমাৰ মানে উ এতিয়া। তইটে কৰি খাব পাৰা ইমানলৈকে আমাক কৰাই দিছে। এতিয়া আগৰ কথাটো আমি নিজ। নিজে ভাব লাগিব কি আমি কেনেকে ষ্টোৰগালক।
কেনেকা আমি কি কি। কোনটো লাইনত গ'লে। ভাল হ'ব কোনটো এতিয়া আমিতো নিজে বুজা শুনা হৈ গ'লো তাৰ কাৰণে আমাক। বুজাব কোনো মানুহো নালাগে। সেইকাৰণে আমি নিজৰ কাৰণে নিজ। নিজৰ চেষ্টা নিজে কৰিব লাগে।
হয়।
দিয়া ঠিক আছে দিয়া দিয়া ঠিক আছে দিয়া অঁ দিয়া নেক্সট টাইম কথা পাতিম দিয়া। অঁ।